হেল্ল' অ জয় জয়তে ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰিব।
হয় ধন্যবাদ, জয় জয়তে আপুনি মোৰো সেৱা ভৰা প্ৰণিপাত গ্ৰহণ কৰিব। আপোনাৰ চৰণত মই অৰ্পণ কৰিছোঁ।
ধন্যবাদ।
বাকী খোৱা বোৱা কৰিলে নে?
নাই আহাৰ গ্ৰহণ কৰিবলে সময়ে হোৱা নাই মানে মই অলপ ব্যস্ততাৰ মাজত আছিলো।
হয় কৰ্মবস্ততাৰ মাজতে যদি আপুনি অলপমান সময় উলিয়াই আহাৰ মুঠিও গ্ৰহণ কৰি লয় তেতিয়া আপোনাৰ লগতে আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল হ'ব।
হয় সেয়া মই বুজি পাওঁ, কিন্তু মানে মোৰ ব্যস্ততাৰ সীমা নাইকিয়া হৈছে, মোৰ জীৱনত মানে ব্যস্ততাৰ সীমা নাই সেই বিষয়ে আপুনি হয়তো জ্ঞাত, মোৰ পৰিয়ালৰ পৰিকল্পনাৰ পৰা ধৰি লৈ আদি পা অন্ত লৈকে মই চিন্তা কৰিব লাগে ঘৰ যিহেতু জ্যেষ্ঠ মই।
হয়।
তো মোৰ আহাৰ গ্ৰহণ কৰিবলে সময়ে সময়ে পোৱা নাই মই।
টো হয় মই বুজিছো, আহ শুনা মতে আপুনি হেনো আকৌ ঘৰত বহি বহি পেট পোহে, আহ আপোনাৰ ঘৰৰ মানুহে আল পৈচান ধৰিব লাগে। মানে পেট পোহাতোটো আপুনি চাগে বুজিছে হয়।
হয় তেনেকুৱা প্ৰকৃতিৰ মানুহ মই নহয়, মই কষ্ট কৰি ভাল পাওঁ, মই নিজৰ কষ্টৰ নিজৰ টকা মূৰৰ ঘাম মাটিত পেলাই যেতিয়া টকাকেইটা ঘৰত আনি দিওহি তেতিয়া মোৰ মাৰ হাতৰ মুখত মানে যি হাঁহি দেখো তেতিয়াহে মই শান্তি পাওঁ
হয় হয় হয় মই বুজিছো হয় মানুহ তেনেকে সুখ দুখৰ মাজেৰে অ হয় তেনেকৈ মানুহে সুখ দুখৰ মাজৰে কাঁহত কাম কৰি যদিহে নিজৰ মাক-দেউতাকক এসাঁজ ভাত খুৱাবলৈ পায়। কিমান ফূৰ্তি লাগে সেইটো মই মানে জ্ঞাত সেই বিষয়ে।
হয়, হয়।
হয়, বাকী মই আহাৰ গ্ৰহণ কৰিলোঁ বৰ্তমান আপোনাৰ অহ উষ্ণতা ইমানেই বাঢ়ি গৈছে যে ইমান গৰমত মানে থাকিব নোৱাৰা হৈছো। সেয়েহে ৰাতিৰ ভাতমুঠি গ্ৰহণ কৰি, অকনমান ৰাস্তাৰে, ৰাস্তাৰে খোজকাঢ়ি ওলাই আহিছোঁ।
হয়, ময়ো, ময়ো এই ৰাজপথতে ওলাই আহিছিলোঁ অপ মান বতাহ ল'বৰ কাৰণে, যিহেতু ঘৰত এনে বৈদ্যুতিক আহিলা আছে যদিও সেইবিলাকৰ বতাহতকে মই অলপ প্ৰকৃতিৰ মাজত ঘূৰি, ফুৰি প্ৰকৃতিৰ বতাহ লৈ মই মই ভাল পাওঁ।
হয়, মই বুজিব পাৰিছোঁ। বাজি বাকী আজি আকাশতো জোনটো ইমান ধুনীয়া ওলাইছে, জোনে আমাৰ মিচিকিয়া হাঁহি মাৰি আছে।
হয়, আকাশখনেই দেখিবলৈ আজি কিবা ধুনীয়া লগা হৈছে ন?
হয়, ডাৱৰে গোটেই আকাশখন ঢাকি আছে যদিও। অ', কাইলে চাগে ৰ'দটো বৰ উষ্ণ হ'ব বুলি মই মানে এটা অনুমান কৰিব পাৰিছোঁ।
হয়, হয়, মোৰ সেইটো অনুমান কৰিছোঁ কাইলৈ অলপ উষ্ণতাটো অলপ বেছিয়েই হ'ব। যিহেতু আজি আকাশখনত গোটেই ডাৱৰে আৱৰি আছ মাজত একেবাৰে জোনটো তৰ, তৰকে জিলিকি আছে। সেইকাৰণে হয়তো কাইলে তাপমানটো অলপ বৃদ্ধি হ'ব পাৰে।
হয়, যিহেতু কাইলৈৰ পৰা জুলাই মাহ আৰম্ভ হ'লেই সেয়েহে গৰমৰ প্ৰতিপাদটো মোৰ মতে বৃদ্ধি পাব।
হয়, হয়, হয়।
হয়, বৰ্তমান যোনখিনি ল'ৰা ছোৱালী আপোনাৰ বিদ্যালয়লৈ যায় তেওঁলোকৰ বাবেও খুব অসুবিধা জনক হ'ব, মই ভাবোঁ।
হয়, কাইলৈৰ পৰা হয়, কাইলৈৰ পৰা গৰম বন্ধ দিয়া হৈছে।
অ', হয়, হয় সেইটো এটা কথা কিন্তু আপোনাৰ যোনখিনি বেচৰকাৰী খণ্ডত শিশুৱে আপো নাৰ অধ্যয়ন কৰে।
হয়, হয়।
হয়তো, গৰম বন্ধৰ যিটো ছুটি সেইটো নাপায়, সেইবাবে তেওঁলোক ইমান গৰম আপোনাৰ বিদ্যালয়ৰ পৰা উভতি অহা সময়ত ইমান তাব, ইমান গৰম। তেনেকুৱাত আপোনাৰ অকনমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, ঘূৰি আহোতেনে
হয়, ইস্কুলৰ সাজ পাৰ পৰিধান কৰি মেলি মানে ইমান ৰ'দত ইস্কুললে মানে বিদ্যালয়লৈ এনেকে পাঠ, পাঠ গ্ৰহণ কৰিব লাগে যোৱাটো মানে অলপ কষ্টকৰ সেইটো মই বুজি পাওঁ, যিহেতু আমিও সেইটো সময়ৰ পৰাই আহিছোঁ। আমাৰ দিনত আমি, চাইকেল চলাই আমি বিদ্যালয়লৈ গৈছিলোঁ, ৰ'দত ভৰ দুপৰীয়া টিতাপ ফ-ফটাৰ ৰ'দত আমিও ঘৰলৈ আহিছিলোঁ তেনেকে ঘামি, জামি সেইটো দিন আমিও পাৰ কৰি আহিছোঁ, গম পাই আপুনি চাগে।
হয়, বহুতো কষ্টকৰ, কিন্তু যদিও কষ্টকৰ গতিকে বিদ্যালয়লৈ নগ'লে টো, আজিকালি একোৱে নহ'ব কাৰণ আপুনি যিমানে অধ্যয়ন কৰিব, সিমানেই আপুনি আগবাঢ়ি যাব। আৰু জীৱনত যদিহে আগবাঢ়ি যাব নোৱাৰে, কিবা এটা আগলৈ গৈ কৰিব নোৱাৰে, তেন্তে হয়তটো আপোনাৰ শিশুৱে এতিয়া আপুনি আপোনাৰিশুৰ ওপৰতেতটো আগলৈ গৈ নিৰ্ভৰ হবগৈ লাগিব কিন্তু যদি অধ্যয় অধ্যয়ন নকৰি যদি শিশুটিয়ে কিবা এটা কৰি আপোনাক খুৱাব নোৱাৰে তেন্তে বুঢ়া কালত আপুনি কি মানে কি কেনেকে খাব
হয়টো হয়
উম হয়
আমাৰতো ভৱিষ্যতটো আমাৰ শিশু শিশুৰ ওপৰতে আছে
হয় হয় যিটো নৱপ্ৰজন্ম উঠি অহা প্ৰজন্ম তেওঁলোকেই হয়তো আমাৰ পুত্ৰ সন্তানেইতো আমাক আলা আগলৈ মানে আমাক খুৱাব লাগিব আমাক পিন্ধাব লাগিব আমাক ভাল কৰি ৰাখিব লাগিব আমাৰ যতন লব লাগিব
ঘৰত যদিও বা এজনী ছোৱালী বা এটা ল'ৰা আছে পাছত গৈতো ল'ৰাটোৰ মুখলৈকে চাই পেলাই আমি থাকি থ লাগিব এনেওতো এটা সময়ত ছোৱালীজনী আমি ঘৰৰ পৰা বিদায় দিব লাগিব
হয় উ আহ ক্ষমা কৰিবিব হয় মোৰ পৰিয়ালত মা আছে দেউতা আছে মোৰ এজন দাদা আছে আৰু মোৰ পত্নীৰ সৈতে মোৰ সন্তান আছে হয় মোৰ সন্ন্তানটো বৰ্তমান বৰ্তমান আপোনাৰ দহ বছৰ পাৰ হ'ল তেওঁ এতিয়া ক্লাছ ষষ্ঠ মানত পঢ়ি আছে মানে শ্ৰেণী হয় বাকী আপোনাৰ কওকচোন আপোনাৰ ঘৰত কোন কোন আছে
ছোৱালী আছে
হয় পত্নী
হয়
হয় আপোনাৰ পত্নী
পত্নী আছে মানুহজনী বুলি কৈছিলো মই
অ হয় মই নুশুনিলো ছাগে আপোনাৰ আপোনাৰ পত্নীয়ে কিবা কৰে নেকি চাকৰি
নাই নাই নকৰে নকৰে নকৰে তেখেত ঘ ঘৰতে থাকে
হয় মানে তেখেত গৃহিণী
গৃহিনি হয়
অ হয় অ বাকী আপোনাৰ ছোৱালীজনী কিমান বয়স হ'ল
তাই বয়স বেছি হোৱা নাই এইবাৰ
হয় তৃতীয় মান শ্ৰেণীত পঢ়ি আছে হয় আপোনাৰ বিয়া পতা কিমান দিন হ'ল কিমান বছৰ হ'ল
মোৰ বিয়া পতা হ'ল আপোনাৰ
হয় সাত বছৰ ও এজনী ছোৱালী এইটোতো একেবাৰে মানে এটা কি বুলি কয় এইটো মানে এটা কি বুলি কয় এইটো মই পাহৰি গৈছো কথাটো মানে বস্তুতটো হজম হোৱা নাই বুলি কব লাগিব হয় দেৰি নহয় মানে হয় হয় অলপমান তেনেকুৱা লাগিছে কিন্তু মানে মোৰ এনেকুৱা লাগে যে সাত বছৰত আপুনি আৰু এটা পাৰিলেহে নেকি
পাৰিলোহেঁতেন কিন্তু মানে ইমান মানে হেৰি নহয় মই যিমানতটো পাৰো সিমানতটো এতিয়া এজনী ছোৱালী আছে জোখত আৰু পাছলে ভাবিম
হয়, কিয়নো আজিৰ দিনত আপোনাৰ পুত্ৰৰ সন্তান এটি লাগেই।
হয়-হয়-হয়।
হয় কিন্তু এটা কথা আজিৰ দিনত সমাজত মানে এইটো প্ৰচলিত যে আপোনাৰ আগৰ দিনৰ মানুহৰ এটা নিয়ম আছিল। যে তেওঁলোকে কোণতা কন্যা শিশুৰ উপৰিও তেওঁলোকে মানে কি বুলি পুত্ৰ সন্তান মানে তেওঁলোকে আহ বিচাৰিছিল মানে বুজি পায় চে মই কি কৈছো হয়, বানছা কৰিছিল মানে তেওঁলোকে। কিন্তু মানে বৰ্তমান বৰ বৰ্তমান সমাজত আপোনাৰ এইটো এইটো প্ৰথা একেবাৰে মানে বন্ধ হোৱা নিচিনা হ'ল, ক কিয়নো মানে আপোনাৰ ধৰি লওক আহ ইয়াৰ ফলত মানে বহুতো কন্যা শিশু হত্যা হ'বলগীয়া হয় মানে আপোনাৰ গৰ্ভতে হত্যা কৰে ভ্ৰণ হত্যা কৰা বুলি কয়। কোৱা হয়। হয় আৰু আপোনাৰ সমাজত কন্যা শিশু মানে মাত্ৰাটো কমি যায় আপোনাৰ তেনেকে যদি ভ্ৰুণ হত্যা কৰা হয় কন্যা শিশুজনী জন্ম হোৱাৰ আগতে হত্যা কৰা হয়-হয়-হয় কিছুমান কন্যা টান আপোনাৰ সৰুতেই মানে বহুতো নিৰ্যাতন তেওঁ ভোগ কৰিব লগা হয় কন্যা। সুটিয়ে
হয় তেওঁ মানসিকভাৱে আৰু শাৰীৰিক ভাৱেও বহুত কষ্টত থাকিবলগীয়া হয় আৰু সেই বুলি ভাবি মই ভাল পাওঁ এটা কথাই কি এতিয়া এই সমাজত মানে সেই প্ৰথাটো যোনটো নোহোৱা হ'ল এতিয়াতো ছোৱালী এজনী বা ল'ৰা এটা সমান মৰ্যদা হ'ল
হয়
সেইকাৰণে মই তাক লৈ বহুত আনন্দিত কাৰণ শিশু শিশু লাগিলে তেখেত ছোৱালীয়ে হওঁক বা লৰাই হওঁক ভগৱানৰ এটা আশীৰ্বাদ হয়
হয় আপুনি মোক সেইটোৱে আচলতে প্ৰশ্নৰ উত্তৰটোৱে দি দিলে মোৰ মই আপোনাক সেইটোৱে প্ৰশ্ন কৰিব লৈছিলো যে মানে সমাজৰ সেইটো যোনটো প্ৰথা তাৰ তাৰ মানে তাৰ ওপৰত আপোনাৰ দৃষ্টিভংগীটো কেনেও কোৱা মানে ধৰি লওক এতিয়া আপোনাৰ যিহেতু কন্যা শিশু আছে আপোনাৰ পৰা মই বেছি ভালকৈ জানিব পালি সেইটো বেছি ভালদৰে জানিব
হয় হয় হয়
যে মানে আপুনি নহয় শুনক শুনক মোৰ প্ৰশ্নটো শুনি লওক হয় যে মানে আপুনি কন্যা শিশুটিক লৈ পেলাই আপুনি সুখী নে আপুনি নে আপোনাৰ যে এটা ল'ৰা সন্তান নহলে তাৰ প্ৰতি আপুনি দুখী মানে মই সেইটো জানিব বিচাৰিছিলো আপোনাৰ পৰা
নাই মই মোৰ জীৱনত এজনী ছোৱালী পাই বহুত সুখী কাৰণ ছোৱালী হ'ল লক্ষী অৱতাৰ। লক্ষী লক্ষীৰ ৰূপ বুলি কয়। আৰু গোটেই লক্ষী হওঁক সৰস্বতী হওঁক চব ৰূপ বিলাক ছোৱালীয়ে মহিলাই ৰূপ হয়। আৰু সেইটো কাৰণে মোৰ আৰু তাইক তাই মোৰ যিহেতু ছোৱালী আৰু ছোৱালী বুলি বুলিয়ে নহয় তাই মোৰ কাৰণে ল'ৰাও হয় আৰু ছোৱালীও হয়।
হয় নিশ্চয় কিয়নো অ হয় হয়। মোৰ সেই আপোনাৰ এ হয় মোৰ সেই একেই সমস্যা বুলি ক'ব লাগিব, কাৰণ মোৰো মানে আপোনাৰ অকনমান ছোৱালীৰ প্ৰতি মৰমটো মানে বেছি মানে কন্যা শি শিশুৰ প্ৰতি ময়ো ভাবিছিলো যে মোৰ এজনী কন্যা শিশু হওক। বা মানে আপোনাৰ লৰা সন্তান হোৱাৰ প্ৰতিও মানে মই দুখিত নহয়।
দুখিতা নহয় বুজি পাইছো আপোনাৰ এ বাপেকৰ ছোৱালীজনীৰ ওপৰত মৰমটো এটা বেলেগ ধৰণৰ থাকে যোনটো ল'ৰা বিলাকক লৰাৰ ওপৰত যেনেকুৱা থাকে কিন্তু ছোৱালীজনী মৰম বাপেকলে যিটো থাকে বাপেকৰ মৰম ছোৱালীজনীলৈ যিটো থাকে সেইটো সমান আনন্দ কোনোৱে দিব নোৱাৰে।
হয় সেই বিষয়েটো আপুনি বেছি জ্ঞাতক কাৰণ আপোনাৰ এজনী কন্যা শিশু আছে।
হয় হয় হয়।
মোৰ সেয়াই আৰু সুখ দুখৰ মাজেৰে জীৱনটো অতিবাহিত কৰিছো।
হয়, হয়, হয়, বাকী আপোনাৰ কৰ্মব্যস্ততা কেনেকুৱা চলিছে?
হয় কৰ্ম ব্যস্ততা মানে কৰ্মত একেবাৰে ব্যস্ত তাৰ কাৰণ কিয়নো মই আপোনাৰ ভগৱানৰ কৃপাত চৰকাৰী চাকৰি এটা পালো। আপোনাৰ টেট পৰীক্ষা হয় টেট পৰীক্ষা পাছ কৰি মই শিক শ্ষকৰ যিটো মানে আমাৰ আমাৰ ওচৰতে যোনখন আছে কাতিবাহাৰ মধ্য ইংৰাজী বিদ্যালয় তাতে মই আহ আ গণিত বিভাগত এজন শিক্ষক হ'বলৈ পাই মই খুবেই আনন্দিত। আৰু লগতে যিহেতু মই চাকৰিতটো পালো গতিকে মোৰ মই ভাবো মোৰ লগতে মই ঘৰখনকো ভৱিষ্যতলৈ আপোনাৰ ধুনীয়াকৈ চলাই নিব পাৰিম।
হয় আপোনাৰ মই খবৰটো পাই অতিকে আনন্দিত হৈছোঁ। আপোনালৈ শুভেচ্ছা থাকিল আপোনাৰ আপোনাৰ কৰ্মক। লৈ আপোনাক আপোনাৰ যি আপুনি যি লা জীৱনক লৈ পেলাই যি আপুনি, আপোনাৰ পৰিয়ালটোলৈ যি এটা সন্মান আনিছে। তাৰ কাৰণে অ, আপোনাক অতিকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
হয়। ধন্যবাদ, সি ইমানখিনি আপুনি মানে, মোক আহ ধন্যবাদ জ্ঞাপন কৰা। এই কাৰণে ধন্যবাদ নহয়, আচলতে ইমান মোৰ কি বুলি কয় আচলৰে। মই পাহৰি গৈছ, ক্ষমা কৰিব, অ', হয়-হয়। অ', হয়-হয় আপুনি ইমানখিনি সন্মান জনোৱাৰ কাৰণে, মোৰ ফালৰ পৰা ধন্যবাদ।
হয়-হয়।
হয়, বাকী আপুনি প্ৰাথমিক খণ্ডৰ বৃত্তিৰ লগতে জড়িত নে, মানে এনেকে খেতি বাতি বা পশুপালন। কিতাপ বিলাকৰ লগতে আপুনি জড়িত নে আপ
হয়-হয়-হয়-হয়-হয়-হয়।
হয়।
হয়, মই মানে, এনেকে আপোনাৰ ধৰক, এনেকে ছাগলী, ছাগলী। পঢ়িছো। আপোনাৰ দুশটা ছাগলী পুহিছোঁ আৰু ঘৰত আছে, আপোনাৰ। হাঁহ-হাঁহ আছে, হাঁহ তিনিশ হাঁহ।
হয়।
আৰু দুশ লোকেল মুৰ্গী, মানে ঘৰুৱা আপোনাৰ। এই, ধান-ধান, চান এইবোৰ এনেকে ঘূৰি ফুৰা এনেকে মুৰ্গী পুহিছো আৰু হাঁহো তেনেকে। মই, এনেকে কিনা বস্তু মানে, বজাৰৰ পৰা অনা বস্তু নোখোও এনেকে, ঘৰৰ প্ৰাকৃতিক ভাৱে ধৰক। কেঁছু।